কি কৰিছ?
এ, এনে দিনটো আমনি লাগি গৈছ সোমাই, সোমাই এয়া অলপ বহি আছিলোঁ। নাই দিনটো কিমানো গেম খেলিবি আৰু।
দিনটোত কাম - বন অলপো কৰিবি ঘৰ ধেৰ কাম থাকে নহয় কামবোৰ কৰিবি অকল পেট পেলাই পেলাই খাই থাকিলে নহব নহয়।
ঘৰ কাম পৰি আছে কৰিবলৈ এলাহ লাগে কি কৰিবি এতিয়া।
এ' লেভা নেকি মানুৰ ত কাম ন
বহুতে এলেহুৱা আকৌ।
তই এলাহ কৰি থাকিলে নহব টো।
বাকী বহুত দিন দেখা নাই কি খব
আমি মানে কিছুমান কামত ব্যস্ত আছো যে।
কি কাম পইচা।
পইছা আই এতিয়াাতোৰ কলেজ বন্ধ আছে ন?
উম।
সেইটো কাৰণে মানে ঘৰতে থাকি পেলাইটো ইটো - ইটো পইচা কৰিব লাগিব।
পুৰা ঘ টি চাও বোলো
কত পুৰা ঘটিছো দিনটো হাজিৰাও নোলায়
দিনটো হাজিৰা নোলোৱাকেহে তহঁতে কৰিবি আউ কাম
যি নহলতো দিনটো হাজিৰা ওলালে ভাল হয় এতিয়া কেটাৰিঙো নাই হেন জেঠ মাহত
কালি কেটাৰিঙ এখনৰ কথা কৈছিলে এটাই তোক নকলে নি
মোক কৈছিলে মই যাব নোৱাৰো বুলি কলো গিয়াতলি ভোজক কেটাইং মাতি মাৰিবলৈ মই ইয়াৰ পৰা ইমান দূৰ নাযায়
অ হয় মোৰ সেইটোৱে মোৰ ইণ্টাৰ্ণশ্বিপ মই হেইক আছে বুলি কলো আও নগলো নগল
কেলে নগলি তই
এই গিয়াতুলি ভোজৰ কেটাৰিং ইমান দূৰ গৈ কয়েগৈ নি কোনোবাই
এইটো নাই তই এতিয়া তিনিশ টকা পাবি আকৌ তেলৰ খৰচটোতো কি হয় পাত্তাই নাই
তেলটোতো নিদিয়েই
সেইটোৱে তেলটো নিদিলে আৰু তিনিশ টকাত গৈ পেলাই তো কি লাভ ডাল হ'বগে
আৰু তিনিশ টকা দিনটো মই ফচিবগে নোৱাৰো নহয়
এইটোৱে এতিয়া মই যিটো কাম কৰি আছো তাত মই দিনটোত ধৰি হাজিৰা পাঁচশৰ পৰা ম তো সাতশ, আঠশলৈকে মইতো এনেই ধৰ উলিয়াব পাৰোঁ।
এনি ডন ন
অ' এদিনতো মানে মই ৰেগুলাৰ বেচিছত যদি কাম কৰোঁ। তেতিয়া মোৰ আৰু ধৰ ঘৰত যেনিবা মই এনেই আছোঁ। তেতিয়া হ'লে মই বোলোঁ পাঁচশ পৰা আঠশলৈকেতো নোৱাৰা কোনো কাৰণ নাই, কাৰণ মই প্ৰথম দিনাখনে মই এহেজাৰ টকা মই পাইছোঁ।
অহ' বাকী তই এতিয়া ফুল, তই এতিয়া ফুল টাইম দিব পাৰিছোঁ। কিন্তু, মোৰ ইণ্টাৰণশ্বিপটো আছে যে
অ' তাক গ'ম পাইছোঁ ইণ্টাৰশ্বিপটো মই এতিয়া কলেজত মানে এচি লগত কথা পাতি সেইকাৰণে মই ঘৰৰ ওচৰতে ইণ্টাৰশিপটো লৈ লৈছোঁ না।
তাকে আমাৰ আকৌ এ এইচ এতিয়া কেইটামানক নিদিলে আকৌ আমি সোধা নাই, আমাৰ লগৰ অ' কেইটা মানে সুধিলে গে
এই সিহঁতে সুধিব নাজানে আকৌ কথা এতিয়া চা প্ৰথমতে আমি চাৰিটা গৈছিলোঁ দিলে দুটাক
অহ'
বাকী দুটাই ভালকে নুসুধিলেগে এইচতি ওচৰলৈ গৈ পেলাই নুসুধিলেগৈ কথাটো ভালকে সিহঁতৰ প্ৰব্লেম খিনি নকলেগে।
বাকী দুটাই মানে আমাৰ লগৰ এজনী গৈছিলে নহয়। এই চৈদিয়েফ লে ডিপাৰ্টমেন্টৰ পৰা এটা ইন্টাৰ্নশ্বিপ উলিয়াইছে এইটো তোমালোকে কৰিবহে লাগে। তোমালোকে নকৰিলে কোনে কৰিব
অ'।
এনেকে মানে মানে কৈ মা বেলেগ কবলৈ নিদিলে আৰু
অ' মকৈ মোক মইতো মই পৰীক্ষা মোৰ যিদিনাখন শেষ হৈছে মই সেইদিনাখনে গৈ পেলাই ইচ্ছ ও দি কৈছো যে ছাৰ মোৰ ঘৰ ইমান দূৰ হয় আৰু মই যেতিয়া যেতিয়া ধৰক এতিয়া কিবা এটা মোৰ সমস্যা হলে ঘৰত পতককেতো মই ইয়াৰ পৰা গুচি যাব নোৱাৰি ম ডেইলি মোৰ উ এশ টকাকে বেছি যাব কাৰণ পেট্ৰলৰ খৰচ ইমান বেছি ন।
অ'।
গতিকে ওচৰতে যদি হয় তেতিয়া মই সময়মতে আহিব পাৰিম আৰু। সময়মতে কৰি পেলাই মই ঘৰৰ এইটো সটো কামো কৰিব পাৰিম।
এতিয়া ইণ্টাৰ্ণশ্বিপ কৰি আছ নে কি তই?
ইণ্টাৰ্ণশ্বিপ কৰি আছো অ' মই আঠ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে।
কি ৰেগুলাৰ যাও নে?
ৰেগুলাৰ যাওঁ। মানে কি আৰু ইন টাইম আৰু এন টাইমৰ ফটোখন লাগে ন, গতিকে মই মানে মইতো আজিলৈকে তেনেকুৱা হেৰি কৰা নাই সদায় গৈ আছো আৰু ক্লাছ কৰিয়ে আছো।
কি ক্লাছ কৰোগে? মানে কিমান দেৰি থাকগে?
কিমান দেৰি মানে তোৰ, স্কুল মই প্ৰাৰ্থনা সভা সিহঁতে যেতিয়া কৈ তেতিয়ালৈ পাই যাওঁ আৰু সিহঁতৰ ছুটী দিহে আহোঁ।
অ', মানে তোৰ বহুত দেৰি থাকিব লাগে।
অ' তো, ছয়ঘণ্টাটো মই দিওঁয়ে না কাৰণ আমাৰ ইণ্টাৰ্ণশ্বিপটো কি আছে, এশ বিশ ঘণ্টীয়া হয় গতিকে ডেইলি যদি ছয়ঘন্টাকে দিওঁ তেতিয়াহে বিশ দিনত খতম হ'ব।
য়েছ, য়েছ।
তহঁতে কিমান কাম
আমাৰটো চাৰি ঘন্টাকে লয়।
অ'।
প্ৰথমতে এটা ক্লাছ কৰে। এঘণ্টীয়া তাৰপিছত টো তিনি ঘণ্টাৰটো সেই, ড্ৰামা প্ৰেক্টিচটো কৰি দিয়ে।
অ', ক'।
ফেক্টিচ মানে, এতিয়ালৈকেটো প্ৰেক্টিচ হোৱাই নাই। এতিয়ালৈকেটো শাৰীৰিক কামবোৰহে কৰি আছে, অকলে ব্যায়াম কৰা, য়োগা কৰা। এইবোৰ কৰায় ফুৰি এই তই যোৱা হ'লে গম পালি হ'লে, ভৰি হাত বিষ খুৱাই দিয়ে।
কামোৰ লাগে মইটো একো নহয়।
কামোৰ মানে এই তোৰ ভৰি হাত বিষ খুৱাই দিয়ে আৰু পৰসি অকল হেৰি এটা হৈছিলে, ড্ৰামাৰ মানে ফাৰ্ষ্ট চিনটো আৰম্ভ হৈছে আৰু।
অ', কিহঁৰ পা আৰম্ভ কৰিছে?
কি হৈছে মানে ছাৰে এটা টু ড্ৰামা কাহিনী লিখিছে, পথাৰক লৈ।
অ'।
তাকে প্ৰথমকণ আৰম্ভ কৰিছিলে, তাৰ বাকী আজি যোৱাৰ কথা আছিলে, আজি আকৌ ৰাতিপুৱাৰ পৰাাৰ বৰষুণ নহয়।
আহ।
তাৰণে আজি আকৌ কোনো আহিব নোৱাৰিলে। এনে কেচেল হ'ল।
এতিয়া কথা এটা কও নেকি এইচ ও দি এ আমাক ক'লে যে আমি জুনত ভিতৰতে প্ৰজেক্টো কমপ্লিত কৰিব লাগে, মানে আমাৰ যিতো ইন্টানশিপ সেইটো মানে জুনৰ ভিতৰতে কমপ্লিত কৰিব লাগে বুলি ক'লে।
অ'।
কিন্তু তহতোৰ তেনেকুৱা একো দিয়া নাই! হয় নে নাই বাৰু?
নাই আমাৰ আকৌ দহ তাৰিখৰ পৰা আৰম্ভ কৰিছে।
অহ ',
চাৰিশলৈকে খতম কৰি দিব মানে।
আচ্ছা ঠিকে আছে, মানে বিশ দিনিয় হৈছে ন?
অহ ', বিশ দিনতে খতম কৰিব। জুলাই মাহটোলৈ মানে এইটো নাৰাখে আৰু।
অহ ', মোৰো আমাককো সেইটোৱে ক'লে তহঁতে ৰিপৰ্ট কেতিয়া চাবমিট কৰিবিগে।
ৰিপ'ৰ্ট লাষ্টত কৰিবগৈ লাগিব।
মানে কেতিয়া মানে জুনতে কৰিবিে নে? জুলাই এক দুই তিনিকাত কৰিবিগি?
জুলাইত কৰিম চাগে এতিয়াতো লিখাই নাই।
অহ ', ময়ো মানে সেইটোয়ে কৰিছো, কি মোৰ হয় মানে মই তাৰিখ পৰা আৰম্ভ কৰিছো শুনিবি হা। আঠ তাৰিখৰ পৰা মই আৰম্ভ কৰিছো বাকী মাজত মোৰ তিনিটা দেওবাৰ পৰিছে।
অহ ',
এতিয়া আ তিনিটা দেও বা মানে মই যদি দেওবাৰে ক্লাছ কৰো তেতিয়া মানে মোৰ আঠাইশ তাৰিখলৈ হৈ যায় ছাবমিট কৰিব পৰা হৈ যাব মানে।
অহ ',
যদি মই আঠাইছ তাৰিখে ছাবমিট কৰো তেতিয়া অকল এটা দেওবাৰ ক্লাছ কৰিলেই হ'ল।
অহ ',
কিন্তু এতিয়া। মানে মই ভাবিছো কি যে মই ত্ৰিশ তাৰিখলৈকে ক্লাটো লৈ লওঁ তেতিয়া মানে মই দেওবাৰ কেইট ক্লা নকৰিলেও হব আৰু দেওব গীইটা কবা কোনে ক্লাছ
দেওবাৰে এইটো ল'ৰা ছোৱালীনো বহুত নাখাব।
গোট নেখা সেইকাৰণে মই কি ভাবিছো যে তোৰ ক্লাছ সিহতৰ ক্লাছ টাইমতে লম।
অহ ',
আৰু মই তোৰ এক বা দুই জুলাইতে তেনেকুৱাতে চাবমিট কৰি দিম চাই কৈছে মুঠতে যে জান জুনত মুঠতে কমপ্লিট কৰিব লাগে আৰু।
উম, তহতৰ কি ৰেগুলাৰ ৰিপৰ্ট বনাই গৈছা নেকি?
এ ৰিপৰ্টৰ মোৰ কাহিনী হল ৰিপৰ্টৰ মোৰ কাহিনী হ'ল। ৰিপৰ্টটো কি? কলো মানে তোৰ মই প্ৰত্যেক মাহ আঠ - আঠ নম্বৰ দিনলৈকে মই সন্ধিয়া - সন্ধিয়া সদায় লিখো।
অহ ',
মোৰ ৰিপৰ্ট মই তিনি পেজৰ এদিনৰ মোৰ ৰিপৰ্ট তিনি পেজ হয়গৈ।
অহ',
তাৰ পিছত আৰু আঠ নম্বৰ দিনা কিবা এটা কথা মনত পৰিলে মই সেয়া মোৰ লগৰকেইটালৈ সুধিলো সুধি পেলাই মানে সিহঁতে এজ ঔ ডি ফোন কৰাটো হল ফোন কৰি পেলাই কলে মোক। ফোন কৰিলো হা।
অহ ',
এজ ঔ ডি এনেও বেয়া পাইয়ে কৈছে হেৰি এইটো কি বুলি কয় মই ক'লো যে ছাৰ ৰিপৰ্টৰ কথা এটাক লৈ সুধিব লাগে তাৰপৰা ক'লে যে তোমালোকৰ ইণ্টাৰ্ণশ্বিপ কমপ্লিট হোৱা নাই ৰিপৰ্ট কলাই নে সেই বুলি কৰিলে। কৈছো যে সামৰি। গোলা বেছি জ লিখি গৈছো তাৰপ কৈছে অহ ', ঠিক আছে কোৱা মই কলো যে মই ৰিপৰ্টো এদিনত তিনি পেয। কিমান লিখিছো হ'ব নে আহ চাই মানে অকণ বেয়া পোৱা ধমকি দিয়াৰ গতে কলে নহয় তিনি পেজতটো তোমাৰ গোটেই ৰিপৰ্টে শেষ হব সেই বোলি কলে তাপা মই মইও মই বোলো চুটি চুটিকে লিখিব লাগিব ন
অ
তাপা কৈছে অ এক এদিনৰ ৰিপৰ্ট হৈ যায় তুমি ইমান কি লিখিছা সেই বুলি খুজিলা তাপা মই আও কিবা এটা কৈ পেলে ফোনটো কাটি থৈ দিলো। হা অ' আকৌ নতুনকে বনাব লাগিব সেই মই চৌবিশটা পাঠ মানে মোৰ ৱেষ্ট।
এ।
তাৰপাছত আকৌ এতিয়া নাই বনোৱা মই বেলেগ এটাক ফোন কৰিলো সি ফোন কৰি সুধিলে তাপা ক'লে যে এটাই এ ফৰ পেপাৰ মানে দুদিনৰ ৰিপৰ্ট লিখিব পৰা হ'ব। তহঁতক কেনেকে ৰিপৰ্ট লিখিব দিছে।
আমাৰ ৰেগুলাৰ বেচিছত লিখিব লাগিব কিন্তু এতিয়ালৈকে লিখাই নাই ম।
গম পাইছো তাকে কিমান মানকে লিখিবি বাও অ। এতিয়া এইচ অডিয়েত তই এইচ অডি
এই এইচ অডিও সুধিবলে নাই আমাৰ যিহেতু ডিপাৰ্টমেণ্টৰ টিচাৰে, হেৰিটো কৰিছে গতিকে আমাৰ, কেছ নাই ইমা
অ অ মই সেইটোৱে কৰিম মানে। এইটো তোৰভাগৰ ৰিপৰ্টটো প্ৰথম পেজত এটা আধা পেজত মানে মই আজিৰ দিনটোত কি কি কৈ লো লিখিম নেক্স পেজত নেক্স পেজত আজি ফটোখিনি লগাই দিম।
এটা পেজতে
নহয় দুই নম্বৰ পেজত মানে তহঁতে কেনেকে কৰিবি প্ৰথমতে ৰিপৰ্টো পিছত ৰিপৰ্টটো সম্পূৰ্ণ বিস্তা ৰূপত লিখা পিছতো ফটো খিনি চাবমিট কৰিবি নেকি?
জানো এতিয়া কি কওঁ ৰেগুলাৰ কিন্তু ফটো লৈ যাবলৈ কৈছিলে মই এতিয়া ৰেগুলাৰ ফটো লোৱাই নাই বাও। হে ডেতটো চেঞ্জ কৈ দি দিম অ।
মই সেইটোৱেই কৈছো মানে ফটো খিনিটো আহিব লাগিব।
ফটোখিনি মাৰিব লাগিব। কেইখনমান আছে আও
উম, মই ফটো মাৰিছো ডেটটো চেঞ্জ কৰি কৰি দিম। কিন্তু মানে আমি গাইডলাইনটো যে আছিলে। গাইডলাইন টোত লিখিছিলে যে ৰিপৰ্ট টো ডেইলি ৰিপৰ্টটো লিখিব লাগিব তাৰপিছত ফটোগ্ৰাফ চা মিত বুলি আছে।
উম।
মানে বিছটা পেষ্ট কৰি পেলাই বাকী কেইটা ফটোগ্ৰাফ দিম নে মই সেই কথাটো কনফিউজনত আছো মানে।
নাজানো, আমাক কৈছে টো হেৰি, পি পিটি বনাব নালাগে মানে।
অ' লিখ
আওতো এটোত প্ৰেজেন্টেচন দিব নালাগে। ৰিপ'ৰ্ট, ৰিপ'ৰ্ট এটা বন বনাই দিব কৈছে তাত দি দিব টো বিশ নম্বৰ।
অহ।
কী বিছ দিনৰ এটেণ্ডেসৰ লগত দিব চল্লিছ নম্বৰ। আৰু এটা এইটো কৰিব লাগিব, আমাৰ যে নাট টক এখন কৰিব লাগিব।
অ।
এইখনত থাকিব তোৰ চল্লিশ নম্বৰ। মানে পাৰ্ফমেন্ঞ্চৰ ওপৰত চল্লিশ নম্বৰ দি দিব।
অহ।
মানে এক্সট্ৰাকে আমি পি পি টি নবনালেও হ'ব।
আমাৰো পি পি টি কথা কোৱা নাই। আমাকতো অকল ৰিপৰ্ট এটা চাবমিট কৰিবলৈ কৈছে, জাষ্ট হেণ্ডৰাইটিঙৰ। আৰু আমাৰ যেনিবা প্ৰেজেন্টেচন হ'ব আৰু ভাইভা হ'ব।
অ সেইটোৱেই। আমাৰ মানে ভাইভা নহয়, প্ৰেজেণ্টেচন হ'ব।
অ, ভাইভা আমাৰ পাঁচটা যে, ভাইভা মানে আমি ইণ্টাৰ্ণশ্বিপটো কি কৰিলোঁ সেইখিনিৰ ওপৰতহে ভাইভা, হয় নাই বাৰু?
সেইটোতে চাগে, মই নাজানো বাৰু।
সেইটো ওপতে হ'ব আৰু, কলেজৰ পৰীক্ষা দিয়া সোপাৰ ওপৰতটো ভাইভা নহয়।
সেইটোতে হ'ব। কো পৰীক্ষা দিয়া সোপা কেলে সুধিবগে আৰু।
অ সেইটোৱেই। গতিকে সেইটোৰ ওপৰত ভাইভা হ'লে কেছ নাই। কিন্তু আমি জনা মতে আমাৰ, আমি যিকেইটা টো চাৰিটাই লৈছো ন এইটো কমিউনিটি এংগেজমেন্টটো?
অ'।
আমাকেইটাকে ভাই ভাই ল'ব পাৰে।
অ'।
অকণমান, অকমান হেৰিয়ে আমাৰ লগত। অকমান, অকমান বেয়া ব্যৱহাৰো কৰিছে এইছ এ দিয়ে।
তাকে, মই গম পাইছোঁ বাও।
বেয়া পাইছে। বেয়া ব্যৱহাৰ নহয় মানে, বেয়া। উম,